হেল্ল' আহ কি খবৰ?
খবৰ আছো দিয়া অ আছো।
ভাল
অ ভালেই। বৰষুণ তাৰপিছত এইবাৰ ৰ'দ ভালেই আৰু। নিকা বৰষূণ দিছিলে দুপৰ দুপৰীয়া ভাত আমি খোৱাই নাই বনালোৱে।
অ।
আহ কি বনালো মানে এই হেৰি আজি বনালো ৰবা এই ঢেকীয়া শাক যে ঢেঁকীয়া শাক আৰু গাহৰি মাংস আক আজিলৈকে খাই পোৱা নাই এইবিলাক।
অ নাই
অ। ধুনীয়াকৈ গাহৰি মাংসখিনি বইল কৰি লৈছো তাৰ পাছত সেই ঢেকীয়া শাক খিনিও ধুনীয়াকৈ ধুই পাখলি অলপ বইল কৰিছোঁ। কৰি পেলাই আদা, নহৰু অকাল জিৰা দিছো তাৰপিছত পিয়াজ, জিৰা জালুক চবখিনি এনেকৈ পটাত পিচিছো, পিচি পেলাই গাহৰিখিনি তাৰপৰা ভাজি লৈছো, ভাজি পেলাই বেলেগকৈ থৈ দিলো। তাৰপাছত আৰু ঢেকীয়া শাকখিনি ধুনীয়াকৈ ভাবিছোঁ, ভাজি তাত মছলা সানি দিছো ধৰক তাত এতিয়া অলপমান গেৰভি টাইপৰ হ'ল। এতিয়া আৰু গাহৰি মাংস সানি দিলো। দি পেলাই আৰু সেনেকৈ মছলা সানো চব একেলগে দি নিমখ - চিমখ দি ধুনীয়াকৈ থুপথুপীয়া কৰিছোঁ আৰু সেনাই বনাইছোঁ। তাৰ পিছত ঘৰৰে ভাত কেৰেলা আছিল এই ভাবিছোঁ আৰু এখন দালি বনাইছোঁ আৰু ভাত আৰু এ কলাৰ দালি চাটনি বনাইছোঁ পদিনা পাত দি পেলাই। নেযাওঁ অ। খানা ঠিকে আছে এনেকা তাৰপাছত আৰু অ তাৰপাছত আৰু মানে ভাবিলো আৰু এতিয়া যিটো ৰ'দ দিছে আৰু মানে অলপ ফুৰিব যাম বুলি ভাবিছো?
অহ ক'ত? অ অ।
এনে বজাৰত যাম বুলি ভাবি আছো? এই কিবা কিবি ঘৰুৱা এই ঘৰুৱা বস্তু লাগে তেনেকে যাম আৰু। মিৰ্জাৰ ফালে উম। কিয় যাম তাৰমানে আৰু আমি ফুৰিব যাম, কিবা - কিবি কাপোৰ লাগে আৰু। ফুৰিব গলেতো জানাই অলপ নতুন কাপোৰ পিন্ধিলে ভাল লাগে। সেইকাৰণে আমি হে ফুৰিব গ'লে আৰু কাপোৰ আনিব যাওঁ আৰু খোৱা বস্তু কিবা-কিবি লাগিব পেকেট বস্তু।
উম, উম।
সেইবিলাকো লাগে সেইবিলাক ভাত পানী খাই পেলাই চাৰিটামান বজাত ইমান ৰ'দত যাবও নোৱাৰি নহয়?
অ অ অলপ গধূলি গলে হ'ব।
অ চাৰিটামান বজাত যাম আৰু বেছি গধূলি গলেও বজাৰত মানে আন্ধাৰ হলেও বস্তুবিলাক দেখা নাপায়।
আহ। দেখা পায়, দেখা নোপোৱা নহয় দেখা পায় কাৰণ ইয়াৰ
হেৰি মানে আৰু মানে ধৰ ৰাতি অলপ জিলমিলাই। বস্তুটো। সেইকাৰণে আৰু অ ধৰব নোৱাৰি, আজি আৰু আমাৰ ইয়াতে বজাৰো বহে, বজাৰ বহে চবজি চবজিৰো বজাৰ বহে তাতো বচ সোমাম একবাৰ, সোমাই পেলাই বজাৰ-চজাৰো কৰি আনিম।
অ', ঠিকে আছে দিয়া, ভালে তেতিয়াহ'লে আজি গটেইখিনিয়ে ভাল।
অ', ৱেন
খোৱা খাদ্য ভাল, বজাৰ যাবা, কাপোৰ কিনিবা, গতেই ভাল দে অ', চবেই ভাল।
অ', ভালেই তাৰ পাছত আৰু মুগা দুই-এখন কিতাপ পঢ়ি থাকিলো, কিতাপ এই কিতাপ মানে ভগৱানৰ যে, এই ধৰাছো শনি ভগৱান ইয়াতে আৰু শণী পূজা হয় নহয়। এই মানে হেৰি তাৰিখে হব, পঁচিশ তাৰিখে হব। মই ভাবিছো শনি ভগৱান কেনেকুৱা কি মানে আৰু সেনেকোৱা এখন কিতাপ এখন পঢ়িলো। তাতে মানে আছ ধুনীয়া শনি ভগৱান ন্যায় মানে অন্যায়টো দেখ-দেখিব নোৱাৰে তাৰমানে। অ', শনি ভগৱানে শনিৰ মাকক তাৰমানে, এ শনিৰ দেউতাক সূৰ্য দেৱতাই হয়। তাৰপিছত আৰু সেই সূৰ্য দেৱতাৰে হ মানে কিবা-কিবি হেৰি লিখাছ সেইবিলাক পঢ়িলো আৰু শনিক কিয় ভাল নাপায়, কিয় ভাল পোৱা নাছিল, সেনেকুৱা। শনিৰ কু দৃষ্টিটো মানে হেৰিৰ তাত পৰিছিল নি-নিজৰ দেউতাককে এৰা নাছিল আৰু।
অ'।
সি মানে ন্যায় মানে অন্যায় হলে কাকো নেৰে সেনেকুৱা আৰু। এ সেইবিলাকে ধৰ্মমূলক কিতাপ অলপ পঢ়িলো, পঢ়ি পঢ়ি অলপ মৌজ লাগিল টো পনিৰে
পঢ়ব লাগে না চব বস্তুৰে ভাগ ভাগ আছে চব কিতাপ পঢ়িলে মানবিলাক শান
অ', তাত লিখা আছে আৰু শনি ভৱানে দুখীয়া মানুহক মানে হেৰি কৰব লাগে যিবিলাক ধৰাচোন এই অ', দুখিলা কষ্ট কৰি খাই সিহঁতক অন্যায় কৰব নালাগে। সেনেকুৱা, আৰু ভালকৈ নিৰামিচ খাব লাগে, ভালকৈ পূজা পাৰ্বন লাগ অন্যায় কৰিব নালাগে, সেই-সেইবিলাক লিখা আছে আৰু কিতাপখনত। এ চালো আৰু ভাল লাগিল। এনে তাৰপিছত মাককো কষ্ট দিছিলে শনি, শনি জন্ম পোৱাৰ পাছত সে এইবিলাক সেইকাৰণে শনিয়ে আৰু মাকক কষ্ট দিয়া মানুহক মানে পাপ ধৰে আৰু। মানে যোন ল'ৰা-ছোৱালী মাকক কষ্ট দিয়ে, মাক দেউতাকক তেতিয়া শনি তাৰমানে নেৰে আৰু শনি মানে বিচাৰ কৰি বই হিন্দু এইবিলাক লে হা অ সেইবিলাকক লে হা আছে আৰু। এ ভাল লাগিলে আৰু চাও কেনেকুৱা ভগৱানৰ কি হেৰি আছে বোলো এনেকুৱা চালো আৰু এতিয়া সেকানে মাজে মাজে মই চাও এনেকুৱা। হনুমান হনুমান কিহৰ কাৰণে মানুহে মানে সেইবিলাকো এনেকে চাও ভগৱানৰ কিতাপ বিলাক এনেকুৱা গণেশ
কেতিয়াবা মাজে মাজে এনেকৈ কৰোঁ কৰিলি ভাল লাগে কিন্তু আৰু মানে নিজকে আৰু অলপমান হেৰি কৰি থাকো আৰু কিন্তু আৰু ভাবোঁ আৰু মানুহক তাৰমানে অলপ এই শনিৰ, শনিৰ কথাতে হিংসাটো কৰিলে শনি সহ্য নকৰে। টো সঁচা কথা। অ', সেইকাৰণে মানে আহ কৰ্ম কৰ্মই, কৰ্মই শ্ৰেষ্ঠ না পৃথিৱীত কৰ্মটোৱে শ্ৰেষ্ঠ শনি তাৰমানে কৰ্মকে বিশেষত্ব কৰি ৰাখিছিল তাৰমানে কৰ্ম নকৰিলে তাৰমানে পৃথিৱীত একোৱেই নাই, যিকোনো কৰ্মই কৰা যি কামেই নকৰা সেইটোৱে কৰ্ম আৰু কিছুমান সৰু বাচ্ছাটোৱে যে সি জন্ম পোৱাৰ পিছত যেতিয়া সি খেলিব পৰা হয় সিও এটা কৰ্ম কৰে সি বলটো খেলিছে তাক যদি কয় বাবা বলটো লৈ আহা সি সেইটো কৰ্ম মানে নিজৰ নিজৰ যিমানৰ দিনৰ পৰা আমি জানা শুনা হওঁ সিমান দিনৰ পৰা আমি এ সেই কৰ্ম কৰে এই গিলাচটো বা কেতিয়াবা কোনোবাই বাচ্ছাই পেলালে গিলাচটো পচি বাবা তুলি থচোন সেইটো সেইয়াৰ কৰ্ম সেইটোৱে আৰু শনি সেইবিলাক খানো সহায় কৰে
অঁহ
মানে নিজৰ যে
টকা ইনকাম কৰিলে যে কৰ্ম সেইটো নহয় আৰু এনেকুৱা মানুহক এটা উপকাৰ কৰি দিলা সেই তিয় কৰ্ম
অহ আৰু বেছিকৈ তাৰ মানে দুখ দুখীয়া তো সঁচাকে দুখীয়া মানে এই দুখীয়াৰো ভাগ আছে ছে ধৰি লোৱা এই আমি ভিক্ষাৰী ৰাস্তা ঘাটে কত খাবা নোপোৱা মানে ভিক্ষাৰী সেইবিলাক খানকে তাৰ মানে আমি দান কৰিব লাগে সিহঁতৰ ভিতৰত যে আমি কিবা এটা পাম তাৰমানে সিহঁতক দিলেহে পাম কিন্তু আমি আমাৰ ঘৰৰ ওচৰত কোনোবা যদি দুখীয়া থাকে সি কৰ্ম কৰি খাব পাৰে সি যিমান কৰ্ম কৰিলে সি খাব পাৰে সেইটো সেইটোত বেলেগ কথা হেৰি ৰাস্তা ঘাটে প চহৰ ভিক্ষাৰ বিলাক ন সিহঁতক যদি আমি দান দক্ষিণা কৰিব পাৰোঁ তাতেই পুণ্যতো পোৱা যায় সেয়ে বিচাৰ কৰে ভগৱানে তাৰমানে তাতে আত্মাটো লুকাই আছে না সিহঁত তোৰ মাজতে আছে সেইয়াই আৰু বাকী আৰু অহ আমি আৰু সেইবিলাক বিচ উম বিচ বিচাৰ কৰিব নাজানো না আমি সেইটোৰ কাৰণতে আমি কে কেতিয়াবা আমাৰো আমি মানুহ না আমাৰ কেতিয়াবা ভুল হৈ যায় কিবা কৰ কিবা কৰিব গ'লে কিবা হৈ যায় কেতিয়াবা মিষ্টেক হয় আমিও মানুহ না কিবা এটা হৈ যায় কিন্তু তাৰো আৰু মাফ আছে কেতিয়াবা আৰু জানো এইটো যে মিছা কৈছোঁ বা এইটো যে আমি ভুল কৰিছোঁ আমি নিজে উপলব্ধি কেতিয়াবা কৰোঁ। তাৰো আৰু বি বিচাৰ আছে আমি যদি নিজকে নিজে মিছা কথা কৈ কিনে যে এই প্ৰভু মই দেখোন মিছা ক মিছা ক'লো মোক খাই ক্ষমা কৰি দিবা। ভগৱানৰ ওচৰত যদি আমি কওঁ সেই কথা খিনি তেতিয়া তাৰ মানে ভগৱানে গম পায় যে নিজৰ ভুল তো যে নিজে স্বীকাৰ কৰিছে তাৰ বাবদ ধন্যবাদ সেই তেতিয়াও মাফ আছে ভগৱানৰ ওচৰত যে ক্ষমা খুজিলি সেইখিনিও মাফ আছে
ভগৱানে বিনা কাৰণত একো দুখ দুখত নেপেলায়টো কাৰণ ভগৱানে সদায় ভক্তৰ কাৰণে আমাক যিমান পাৰে ব ভগৱানে কয় আৰু এইটো কাম নকৰিবি মোৰ তাত মোৰ হাততো নাই যে তমই বেয়া কৰি দিম কিন্তু তোৰ মানে হৈ যাব বেয়া কৰ্ম কৰিলে বেয়া হৈ যাব যিহেতু তাৰ মানে ভগৱানে হেৰি পৰিস্থিতিয়ে কৰি পেলাইছে তাৰমানে কিন্তু ভগৱানেও ভাবে যে বেয়া মিছাঁ নকৰিবি আমি মই তেতিয়া বচাব নোৱাৰিম আৰু সেনেকুৱা আৰু এনে কাৰণে ভগৱানে
ভগৱানে কোনটো কৰিছে তাৰমানে পাপ পুণ্যয় গোটেইখিনি ভগৱানৰ ওপৰত যে ভগৱানে পাপো ভগৱান পুণ্য ভগৱান বি বিপদটোও ভগৱান আৰু মানে বিপদ নোহোৱাটোও ভগৱান গোটেইখিনি পৃথিৱীত ভগৱানৰ ৰূপত আমাক কেতিয়াবা যে আমি বিপদত পেলা তাৰমানে সেইখিনি সময়ত আমাৰ বিপদ হবই লাগব কাৰণ সেইখিনি আমাৰ এটা কিবা বেলেগ আত্মা আমাৰ জন্ম গ্ৰহত হয়তো জন্ম পাওঁতে আমি কিবা বেয়া আত্মা লৈ জন্ম পছো সেইখিনি আমাৰ আমাৰ কৰ্মৰ দ্বাৰা শেষ কৰাব সেইটো ভগৱানে আমাক কৰিছে আৰু পুণ্যটো যে য এইখিনিত মোক কিবা দিলি তহঁতে পুণ্য পাবি সেইটোও ভগৱানে তাৰমানে চব আমাৰ দ্বাৰাই কৰিছে পাপ কৰিছো পাপটোৰো উদ্ধাৰ আছে সেইটোও লিখিছ ভগৱানে লিখিছ গতিকে পৃথিৱীত চব ভগৱানে আৰু চব ন্যায় ন্যায়ৰ অধিকাৰী চব শুনিদৱে এনে শনীকে ৰজা পাতিছিল না চাম চা মহা মহাদেৱে পাৰ পোৱা নাছিল শনিৰ উৎপাতত মহাদেৱ মহাদেৱে লুকাব লগা হৈছিল হয় ন মহাদেৱে তো দিন শনিৰ ভয়ত মহাদেৱ তো না পাত্তা হৈ গৈছিল
আৰু হেৰি মানে নহয় মহাদেৱে কৃষ্ণক চব বৰদান দিছিল শনি তাৰ পাছত আৰু শনি যদি মহাদেৱক পূজা কৰিলেও শনি সন্তুষ্ট হয় তাৰপিছত মহাদেৱক পূজা কৰিলেও হনুমানে সন্তুষ্ট হয় থ শনি আৰু হনুমানক সে মহাদেৱে বৰদান দিছিল সেইকাৰণে মানে যদি মহাদেৱকো পূজা কৰি থাকো তেতিয়াও শনিবাৰ ভে যা মই তাত
অ চব এটাই এটা বস্তুৱয়ে খালে আমি যুগে যুগে অবতাৰৰ ফলত তাৰ মানে ভাক বিতৰণ কৰি থৈ দিছে আমি ভগৱানে চব সেইকাৰণে কেতিয়াবা তাৰমানে হনুমানৰ তাতে গালিও কিবা বিচাৰি পাওঁ মহাদেৱত তাো বিচাৰিলেও কি বা এটা পাওঁ কৃষ্ণক বিচাৰিলেও কিবা এটা পাওঁ এ চবু খিনি এ তাৰ মানে তেওঁৰে লীলা আমি একো কৰিব নোৱাৰো কে কথা বেলেগ আৰু ইফালে এই বিষ্ণু বিষ্ণুতো আৰু বহিয়ে আছে
উম
বহিয়ে আছে এক ঠাইত পালন আৰু কৰিব কোনোবাই আহিয়ে চাই আছে। যোনে যি কৰে সেয়া আৰু। সটোৱে আৰু বাকী আৰু খাদ্য যোগাৰখিনিতো এতিয়া খাদ্যৰ কথা আৰু পাতোঁ এতিয়া খোৱা খাদ্য খিনি বনোৱা হ'ল নে নাই?
হৈছে তাৰমানে ভাত অ তাৰমানে অলপমান ৰ'দ দিলে যে ৰ'দ দিয়া কাৰণে কাম বেছি ওলালে ওলাই পেলাই মই এইবিলাক কাম বিলাক সামৰিলোঁ সেইকাৰণে অলপমান ফেনৰ তলত বহি কিনে আপুনি ফোন কৰিলে তাৰ পাছত আপোনাৰ লগতো কথা পাতি আছো তাৰ পাছত আৰু এই ধৰাছ কাপোৰ চাপোৰ বিলাকো মানে মেলি দিছো সেইবিলাকো জাপি আছো দি পেলাই আৰু ভাত এটা খাম আৰু
অ ঠিকে আছে ভাতো অকমান ঠাণ্ডা হয় ভাত কেইটা ঠাণ্ডা হলে
অ গৰমে গৰমে খাব নোৱাৰি ভাত কেইটা আৰু এটা বস্তু ভাজিব আছে এই নিমু তিতা পাত যে
অঁ অঁ
টা পাত কেইটামান গছৰ পৰা আনি ধুই পেলাই ৰ'দত দিছো অলপ শুকাব দিছো সেইকাৰণে অলপ মই ভাতকেইটা ৰ দেৰি কৰি আছো খোৱাতটো মে মানে মানে কেৰাহিতত তেল নিদিয়াকৈ শুকান কৰি ভাজি তাৰপছত যেতিয়া নিমপাতটো হৈ যাব তেতিয়া অলপ তেল দিম দি খাই মই বিৰাট ভাল পাওঁ।
অঁ ন চব ভাল পায় চবেই ভাল পায় নিমপাতটো কাৰণ স্কিনৰ কাৰণেও ভাল
অ অলপমান তই ব ধৰাছ মিঠা চিঠাই খাই থাকো নহয় মিঠা চিঠাই খাই থাকো অল এতিয়া খাব লাগে
তিতা তিতা খালে ভাল কিৰমি কিৰমি ডাউন হয় মিঠাইপৰত তিতা খালে কিৰমি দাউন হয় ভালে সেইবিলাকান খাব লাগে সৰু বাচ্ছাকো খোৱাবা অকনমান খোৱালেহে সিহঁতৰ ভাল
বাবুহঁতকো খোৱালো কিন্তু সিহঁতে শুইে শুই শুলেই।